নাই, কোৱা?
অ' ভাত-পানী খালা?
হাঁ?
হেল্ল' অ অ‌ ভাত-পানী খালা?
অ, নাই খোৱা। তুমি খালা?
নাই, নাই। অ, অ' ব্যস্ততো নাই।
নাই, নাই।
অ, এই তোমাৰ লগত কথা এটাৰ কাৰণেহে, অ' ফোন কৰিছিলো।
কোৱাচোন বাৰু?
অ' তুমি মানে ধান খেতিৰ বিষয়ে কি জানা অলপ ক'বা নেকি? মানে কি ভাবা? অলপ ক'বা নেকি?
অ, ধান খেতিৰ বিষয়ে আচলতে অলপ ক'ব পাৰিম বাৰু, বহুত নোৱাৰিম। অলপ পাৰিম আৰু বাৰু। মই যিখিনি পাৰোঁ, সেইখিনি কৈছোঁ বাৰু ন? যিহেতু ধান অ, ধান খেতি আমাৰ অসমৰ আমাৰ অসমৰ উম, এ, লগত এবা অসম, অসম, অসম বুলি ক'লে ভুল হ'ব আচলতে। ভাৰতৰ কৃষি কৃষি বিলাকৰ লগত জড়িত ন? আৰু তেওঁলোকৰ কাৰণে এই ধান এক আ মানে বিশেষ অংগ বুলি, অংশ তেওঁলোকৰ অং শ বুলি ক'লেও ভুল নহ'ব, কাৰণ বহু এ, বহুত বহুত মানে, যিবিলাক ধৰক কৃষক আছে, তেওঁওলোকে এই ধান খেতিৰ ওপৰত তেই মানে বেছিভাগ বোৰেই নিৰ্ভৰ কৰে। এতিয়া আমাৰ অ, অসমৰ যি এতিয়া ধৰি লোৱা, মই এতিয়া অসমৰ কথাই কৈছোঁ আৰু ন।
উম।
অসমৰ মানুহৰ ধৰি লোৱা, আমাৰতো ভাতেই মানে ধা আমি ভাতেইটো খাওঁ দিনে-ৰাতিয়ে সেনেকে।
উম, উম।
ত, অসমৰ মানুহ বিলাকৰ
উম।
অসমৰ মানুহ বিলাকৰ যিহেতু উম, মানে গোটেই জীৱনৰ লগত এই ধান যিটো খেতি, সেই খেতিটো একদম মানে জড়িত বুলি ক'লে আও ভুল নহ'ব। আৰু অ, মই ভাবোঁ আমাৰ অসমত যুগৰ আগৰ পৰাই এই ধানৰ, ধানৰ খেতি যিটো আছে সেইটো কৰি আহিছে। কাৰণ আগৰ পৰাই মানুহ বিলাকে ধৰা, ধান হওঁক, যিয়েই নহওঁক সেইবিলাক অ' মই শুনিছোঁ আৰু এনেকে, আৰু আমাৰ অসমৰ মানে, যিহেতু মূল খাদ্যই ভাত হয় ন, আৰু ভাতৰ বাবে যিহেতু ধান প্ৰয়োজন সাধাৰণতে, সেইবুলি ভাবো আৰু।
উম, বাৰু। অ', ধান খেতি কৰিবলে প্ৰথমে অ' কৃষকে কি কি কাম কৰে বাৰু? তুমি জানা নেকি কথা?
কি ক'লা?
হেল্লো'।
কোৱাচোন?
অ', উম, ধান খেতি কৰিবলে প্ৰথমে কৃষকে কি কি কাম কৰে, তুমি জানা নেকি?
অ', ধান খেতি কৰিবলৈতো অ' প্ৰথমে খেতিয়ক সকলে মাটি খিনি যিখিনি মাটি আছে, তেওঁলোকে ম যিখিনি মাটিত খেতি কৰিব অ'।
অ'।
যিখিনি মাটিত খেতি অ', যিখিনি মাটিত খেতি কৰিম বুলি মানে সেয়া কৰিছে খেতি খিনি উপযোগী ভাবে আহ সেয়া কৰি লয়, উম, ভাল কৰি লয় ন।
উম।
অ', তাৰপিছত আৰু মাটি খিনি চহাই, চহাই মানে এই নাঙল হওক, আগতে নাঙলেৰে খুন্দিছিল ধৰা তোমাৰ। আজিকালি নতুন নতুন যোগাৰ, মানে কি আৰু যন্ত্ৰ পাতি ওলাল। সেইবাবে আজিকালি উম মেচিন যন্ত্ৰৰে বেছিভাগ কৰে মানে। শিকিছো আৰু খেতিৰ বাবে সেই মাটিখিনি খেতিৰ বাবে উপযুক্ত কৰি লয়।
উম। তাৰ পিছত মানে বীজ নিৰ্বাচন কৰা হয় নে নহয়?
অ'', হয় বাৰু, ভাল ধৰা কিছুমান বীজ যিহেতু বেয়া থাকে বা অলপ বেয়া হব পাৰে। ত' খেতিয়ক বিলাকে কি কৰে, ভাল যিবিলাক আহ ভাল বীজ থাকে, সেইবিলাক বাচনি কৰি কৰাটো তেওঁলোকে ভাবে আৰু, অতি গুৰুত্বপূৰ্ণ বুলি। অ', তেওঁলোকৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ অ', বিষয় বুলি ভাবে তেওঁলোকে আৰু কাৰণ ভাল বীজ এটা ৰুলেহে, তেওঁলোকে ভাল এটা উৎপাদন পাব পাৰে।
হয় বাৰু, অ', এতিয়া চোৱা, তুমি ক'লা ন বীজ নিৰ্বাচন কৰা ত' উ, সেইটো সাধাৰণতে কেনেকৈ ৰোপন কৰা হয়? ধানৰ বীজটো। হেল্ল', হেল্ল'। প্ৰথমতে, অ', বীজ সাধাৰণতে কেনেকৈ ৰোপন কৰা হয়?